হেল্ল'?
হেল্ল'?
অ' ক।
কি কৰি আছ?
এয়া, আগফালে বহি আছোঁ।
ব্যস্ত আছ নি? নেকি তই?
নাই-নাই ব্যস্ত নাই কামৰ পৰা আজৰিও এতিয়া আগফালে বহি আছো অহ।
কাম এটা পাইছো
কি কৈছ?
সহায় লাগিছিল তোৰ ভাগৰ।
আহ ক কি সহায় লাগে?
এ মোৰ মানে এই বৰ্তমান চ চলাই থকা মোবাইলটো ভাল পাবলৈ সুবিধা হৈছে অলপ তাকে ভাবি নতুন মোবাইল এটা কিনো। তাকে এতিয়া মই ই মোবাইল মই ইমান মোবাইল কথা নাজানো মানে।
আচ্ছা।
তাকে তই যদি
কেলে তই নতুনকে লৈছিলিহে সপাই আজি ছমাহৰ আগত?
এই লৈছিলো হে। এনেকে এই-এই কাম থাকোতেই এদিন শিলডতে পৰিলে কতহে থৈ দিছিল
আচ্ছা।
এই তেতিয়া পৰা মোবাইলটো এতিয়া মানে দুবাৰ ভাল কৰিলো আকৌ বেয়া হৈ-হৈ গৈছে।
আচ্ছা।
ৱাটো মানে ডিচপ্লে ভাগিলে। ইয়াতে
বুজিছো অ।
তাকে বোলো নতুন মোবাইল তাকে কিনো। খালি মই এতিয়া মোবাইলৰ কথাটো নাজানো, তইহে মোক কিবা এটা উপদেশ দে কি মোবাইল ললে ভাল হব।
কি মোবাইল মানে আজিকালি ধৰতো এতিয়া কম-কম দামতে ভাল-ভাল মোবাইল পাই যায় বাৰু।
হয় অহ।
শুনি আছ?
শুনি আছো।
আজিকালি কম -কম দামতে ভাল- ভাল মোবাইল পাই যায় মাত্ৰ ব্ৰেণ্ডটো আমি ভালদৰে চাব লাগে কি ব্ৰেণ্ডৰ হয়।
শ
তাকে অনলাইন কিনিবি নে তই অফলাইনকে কিনিবি মানে দোকানত গৈ পেলাই কিনিবিগে?
মই দোকানত গৈ পেলাই কিনিম বুলি ভাবিছো। ভালকে চাই ল'ম তইও যাব লাগিব লগত।
ঠিক আছে ময়ো যাম বাৰু তই এপলো ল'ব পাৰ যদিহে বাজেট যদি আছে। পইচা পাতি যদি আছে। তই আইফোন ল'ব পাৰ আইফোনটো ভাল হয়।
নাই -নাই মোৰ ইমানমান বাজেত নাই।
মানে কি- কি কেপাচিটি থকাটোক ফোন লাগে?
মোৰ মানে কেমেৰাতটো ভাল লাগে।
অহ
আৰু যাতে এই অফিচৰ বা ঘৰুৱা দৈনন্দিন যাৱতীয় কামখিনি সহজতে চলি যোৱা মোবাইল এটা লাগে।
অহ-অহ
মোৰ ইমানো বাজেট নাই মানে খুব দামী মোবাইলো নালাগে দেই।
অহ
এ বাজেট মই ৰাখিছো তোৰ দহৰ ভিতৰত।
ঠিক আছে তেতিয়াতো এপলো নোচোৱাকৈ এনড্ৰইডকে ল'ব পাৰ ভাল মোবাইল এনড্ৰইডো আহি যায়। কিন্তু তোৰ মানে এতিয়া চেমচাংটো যদি লৱ। ছেমচাঙৰ চাৰ্জাৰ নিদিয়ে আকৌ।
অ' কি চাজাৰ নিদিয়ে নেকি?
চাৰ্জাৰ নিদিয়ে তোৰ কিছুমান মোবাইলৰ মানে এতিয়া ৰিয়েলমি নাৰজো ফিফটি প্ৰাইম তাত চাৰ্জাৰ কেবুলডালহে দিয়ে মেথাটো নিদিয়ে মানে।
অ 'তেনেকে হলেতো কয় উপওৰিঞ্চি খৰচ এটা পৰিব।
আকৌ ওপৰেঞ্চিটো চাৰ্জ এডাল আকৌ তই হাজাৰ পোন্ধৰশ দি পেলাই আকৌ কেতিয়াবা কিনিব লগা হয়।
অ' তেন্তেতটো বেয়া হ'ব কথাটো দেখোন।
সেইটোে সেইকাৰণে তই মানে যেতিয়া দোকানত যাও ফোনটো চাই পেলাই কিনিব লাগিব।
অ' ফাইভ জি মোবাইল পাম নাই বাৰু ইমানটো দামত?
ফাইভ জি মোবাইল আজিকালি পোন্ধৰ হাজাৰ ভিতৰত পাই যাবি পোন্ধৰ হাজাৰ ভিতৰত পোন্ধৰ পৰা বিশ হাজাৰ ভিতৰত মানে আজিকালি ভাল ফাইভ জি মোবাইল আহি যায় আৰু।
ত তইতো তোৰ ভাগৰ ফোনটো কিনা বহুত দিন হল এতিয়াও তই ভালকে চলাই আছ।
অ' মোৰ ভাগো এইটো হৈ গ'ল দুই বছৰ পাৰ হৈ গ'ল আৰু।
অ' চব ঠিকেই চলি আছে নে এইেইটো ফোনটো।
চব ঠিকে চলি আছে। মানে এতিয়ালৈকে একো প্ৰব্লেম পোৱা নাই কিন্তু এই বেটেৰী বেকআপটো অলপ প্ৰব্লেম হয় গেম খেলিলে বেটেৰীটো সোনকালে যায় আৰু।
অ 'মই বাৰু বৰকে গেম চেম নেখেলো। নেখেলো সাধাৰণতে মই ঘৰুৱা কাম অফিচৰ কাম ফটো মৰা এই হোৱাটছপ আৰু মই ছচিয়েল মিডিয়া যেনিবা চলাওঁ
তাকে মোবাইলবোৰ ল'লে বেটেৰী বেকআপটো চাই ল'ব লাগে ফাষ্ট
অঁ ম তই কিন্তু যাব লাগিব মই মানে চাব নাজানো বৰকে
অঁ মই যাম বাৰু তোক চাই দিম আজিকালি মাৰ্কেটত ৰেট মে অপ ভিব অ এনেকুৱা ব্ৰেণ্ডবোৰ আহি গৈছে ভাল ভাল
অঁ হয় হয় হেৰি কৰিম টাউনলৈকৈ যাম। কাইলে সন্ধিয়া মানত যাম দেই।
অঁ ঠিক আছে টাউনৰ পৰা কিনিব পাৰি টাউনতে তোৰ বহুতো বস্তু পাই যায় ন মানে একে জেগাতে কেইবাটাও ব্ৰেণ্ডৰ ফোন পাই যায় ত
অঁ সেইটোৱে আৰু তাতে তোৰ ভাগৰ কোনোবা দুখন নে এখন দোকান চিনাকিও নাই জানো।
অঁ মোৰ ভাগৰ আগৰ চিনাকি মানুহ আছে তাতে দোকান দি আছে। সিহঁতৰ পৰাই লৈ লব পাৰিম তাকে কেছ পেমেন্ট কৰিবি নে ফাইনেন্স কৈ পেলাই লবি
মই কেছ পেমেন্ট কৰিম
অঁ কেছ পে'মেণ্ট কৰিলে ভাল হয় তোৰ এক হাজাৰ দুই হাজাৰ টকা ৰাহি হৈ যায় ন
অঁ সেইটোে কাইলে খালি সেই সন্ধিয়া সময়লৈ যাম মই মানে দিনত আজৰি নাপাওঁ এই ঘৰতে হাঁহ কেইটামানো আছে যে
অঁ
সেইখিনি একেবাৰে চৰাব লাগে তাৰ পিছত আকৌ সন্ধিয়া সময়ত বান্ধি মেলিহে যাব।
ঠিকে আছে তই এনে হাঁহ এতিয়া বেচি আছ নে কি?
হাঁহ মই বেছি আছো, অঁ।
তই এটা কাম কৰিবি নহ'লে, কাইলৈ আহোতেনে হাঁহ দুটা তই লৈ আহিবি।
ঠিক আছে মই লৈ যাম বাৰু। কেনেকুৱা হাঁহ লাগিব বা তোক, মতা হাঁহ?
মতা হাঁহ আনিবি। মতা হাঁহটো আনিবি আৰু তোৰ অলপ ডাঙৰ চাই আনিবি, বেছি সৰুবোৰ নানিবি হাঁ।
অঁ, ঠিক আছে।
আৰু অলপ সোনকালে আহিবি। সন্ধিয়া হোৱাৰ আগতে আমি যাম, গৈ পেলাই আহিব লাগিব।
উম। ঠিক আছে ঠিক আছে।
মই বাৰু আজি যিকেইটা মোৰ চিনাকী আছে সিহঁতলৈ মই ফোন কৰি পেলাই জনাম কি কি ভাল ব্ৰেণ্ডৰ মোবাইল আহিছে বাজেটত। অঁ ইউটিউবতটো ভাল ৰিভিউ দি থাকে প্ৰত্যেকটো মোবাইললৈ ৰিভিউ পাই যায়।
অঁ, সেই তাকেহে। বাকী ঘৰত, বাকী ঘৰত ভাল নে?
উম ভাল।
মাহঁত ঠিকে আছে?
মাহঁত ঠিকে আছে। তাকে এতিয়া মাহঁত ঘৰত নাই।
কোনফালে গৈছে বা!
ক'ৰবাত আলহী ভাত খাব মাতিছে বোলে তালৈ গৈছে।
অঁ অঁ অঁ।
ঘৰত চবৰে ঠিকে আছে?
অঁ অঁ, ঠিকে আছে ঠিকে আছে। দেউতাৰহে গাটো অকমান বেয়া। ভন্টি ঠিকে চলি আছে।
অ দেউতাৰ কি গা বেয়া বুলি ক'লি।
অঁ, গাটো বেয়া দেউতা ভাগৰ‌। এ অকণ ওলাইছো।
অ' অ'। তাকে এতিয়া খোৱা-বোৱা কৰিলেই নে খাবিহে?
খামহে। এ এফালে আহিছো, ভাত খাবলৈ মাতিছে।
অহ।
ইয়াতে ভাতটো খাই পেলাই যাম আৰু ঘৰলে।
ঠিকেই আছে।
অলপমান দেৰিয়ে হ'ব চাগে ইয়াত ভাত একো বনোৱাই নাই একো যোগাৰেই হোৱা নাই।
অঁ অঁ। ময়ো মানে ভাত বনাবহে লাগিব। মাহঁতে তাতে খাই আহিব কিন্তু মই ঘৰত বনাব লাগিব। বনাবলৈ ইটো সিটো পাচলি আছে ঘৰৰ বাৰীতে পাচলি খেতি কৰা হৈছিলতো। তাকে ছিঙি পেলাই আনি থোৱা আছে পাকঘৰত গৈ মই চাইহে কি বনাওঁ, চাম আৰু।
অহ, কি কি পাচলি লগাইছিলি?
পাচলি এবাৰ মই লগোৱা নাই বাৰু দেউতাই লগাইছিলে বেছিভাগ।
অহ, আমাৰ আকৌ ময়ে লগাইছিলো। তোৰ জিকা হৈছে, ৰঙালাও হৈছে, তাৰপিছত আৰু ভেন্দি হৈছে, ভাত কেৰেলা হৈছে।
অ আমাৰো এইখিনি পাচলি আছে আমাৰ ঘৰতো।
অ অ কেতিয়াবা অ একে খিনি আছে যদি কিনো কিনো দিম?
তাকে তাকে তহঁতৰ ঘৰত কঠাল লাগিছে নেকি কঁঠাল?
কঠাল লাগিছে খালি এতিয়া সৰু হৈ আছে মুচি খাব পৰা হৈছে আৰু।
অ অ তহঁতৰ ফালে কোনোবা বেপাৰী থাকিলে কবি আমাৰ ঘৰত মানে কেইবাজোপা ক কঠালৰ গছ আছে তাৰে কঠালখিনি ছিঙি পেলাই বেছি দিব পৰা হ'লে ভাল আছিলে।
অ কি পকিছা নেকি?
পকিছে পকি মানে গোন্ধটো পুৰা বিয়পি গৈছে এই কাষত থকা জীৱ জন্তুবোৰ আহি গৈছে বিশেষকে আমাৰ হাতীয়ে ইয়াত বেছি অশান্তি কৰি থাকে।
অ মই এদিন গৈ লৈ আহিব লাগিব এটা তেন্তে।
অ তই আহিবি আহি ঘৰত খাবৰ কাৰণে লৈ যাবি।
অহ তেনেকে বুলি জনাহেতেন মই আজিয়ে গ'লোহেতেন নহয়।
তাকে তই কাম এটা কৰিবি কালিলৈ যেতিয়া আহিবি তেতিয়া হাঁহটো লৈ পেলাই গুচি আহিবি আৰু তই কঠাল লৈ যাবি তাৰ পাছত দুটা টাউনলৈ যাম।
অ ঠিক আছে হ'ব।
তাকেহে।
তই তেতিয়াহ'লে ৰেডি থাকিবি কাইলে সন্ধিয়া সময়ত দুইটা যাম।
ঠিক আছে কাইলৈ আহিবি তই সোনকালে আহিবি আৰু হাঁহটো নাপাহৰিবি।
হ'ব ঠিক আছে হ'ব দে অ।